কি কৰিছ
আছো এনে ভাৰ চালি নে
ম খালো
অ আজি চাইদলৈ গৈছিলো কাম চলি আছিলে,
অ।
বৰষুণত তিটো নহয়
ধৰা কি এতিয়া ছাইডত বু ফ দি থাকিলেও কাম চলি থাকে নেকি?
বৰষুণ দি থাকিলে নচলে আজি মানুহ নাহিলে। কাম আহিব বুলি কৈছিলে নাহিলে।
আচ্ছা। এই মানুহবোৰ থাকিল লৈছেে নে অহা যোৱা কৰি আছে বাৰ
মানুহবোৰতো অহা যোৱা গ থাকে।
অঁ
মিয়া হলে থাকে।
অঁ
এইবিলাক অহা যোৱাগৈ।
আচ্ছা আচ্ছা।
চাই নাখাওঁ কব অ অ তাৰ ভাত কি খালি।
ভাল দালি ভাজি। তই খালি নাই।
খালো খালো। তাৰপৰা সেই তহঁতক পাচলি। খেতি যে কৰিছিলে পাচললৈ খেতি হৈছে নাই আৰু।
পাচললিটো হৈছে আৰু। আৰু কেইদিনমান লাগিব হ।
কি কি খেতি কৰিছিলে এইবাৰ।
এ বহুত কোৱা আছিলে। ব কোবি চুব পৰা ধৰি লও। কবি চবি পা ধৰি লিয় ৰঙলা চ। বৰষুণটো আহি গল যে বৰ। ফোনটো আহি গল যে ন এইটো হেৰি হ কাৰণে এইটো বিক্ৰী কৰিবৰ কাৰণে এইটো সাৰ দি পছে।
অঁ শাৰ দি কোৱাটো ভাল কথা নহয় আকৌ।
হয় হয়।
কোবাক খুৱাই পেলাই মানুহক বেমাৰ কৰিবলৈ।
আহ
এসোবা খুৱাই।
বিজনেচ কৰিব নাগে ধ। সাৰ মাৰিবই লাগিব।
অলপ বিজনেছ কৰিলে বেলেগক হেৰি কৰি পেলাই বেয়া কৰি পেলাই বিজনেছ কৰিব লাগে নি মানুহে।
সেইটোৱে উপ নাই।
এইব মানে অসভ্্য মানুহৰ চিন গম পাইছ।
কি
এইবোৰ অসভ্য মানুহৰ চিন।
হয়নি
হয়তো
জীৱনত মানুহে ভাল কাম বুলি কাম কৰিম বুলি ভাবিলে ভাল বিজনেছ কৰিম বুলি ভাবিলে বেলেগৰ উপকাৰ উপকাৰ হোৱাকে কৰিব লাগে
হয় এতিয়া এই ছাগলী চাবলৈ আহিছো
অ এই গ়ি প এটা আছে
অ ছাগলী পোন্ধৰটামান আছে
ছাগলী বিকিবি নেকি এতিয়া তহতে
তাবিছ গলে নাই এতিয়া বৰশীকে টোপ দিমগে মাছ ধৰোগে মাছ ধৰিব এতিয়া বৰশিটো পাই কামটো নাই।
ৰব ৰ ৰবছ ন আহয়াৰ যিব পুখুৰীত ধৰিবি নে খাল খালত
পুখুৰীত
হ'ব দে কথাবোৰ তোৰ ভাগৰ স্পষ্টকে তাকে তোক হেৰি কথা ভালকে স্পষ্টকে শুনা পোৱা নাই
অ হ'ব দে
উম